হেল্ল' এনে আছো তুমি?
মই এটা হেৰি এনে ফিল্ত যাওঁতে মানে বা কৰি নাহিলো এতিয়া অলপ আগত হেৰি মা ঘৰ আহি পাইছো আহি এনে আছো এ
অ ছা খালা?
চাহ খালো তুমি খালা?
নাই হোৱা মই এনেই পেকেট খাই আছো।
হা, হা।
এনে খাই বৈ শুই আছোঁ, পেকেট খাই খাই।
অ' চিফ।
উম।
অহ'অহ'
কি মানে আজি মৰিগাঁও গৈছিলোঁ।
অ' কিয়?
নাই কম্পিউটাৰ ক্লাছ।
কৰিছা?
উম।
কেতিয়াৰ পৰা জইন কৰিছা?
আজি মানে আগৰ পৰা আছিলে মোৰ এবছৰীয়া কৰ্চ আছিলে।
হ
পিছত যাব মন নাযায় এনেকে কিবা কিবি হৈ থাকে কলেজৰ পৰা যাব মন নাযায় পিছত আজি কোৱা মানে আৰম্ভ কৰিছোঁ, এই জুলাই মাহটোত মানে শেষ কৰি দিম আৰু আধা শেষ হ'ল। পিছত এইকেইদিন শেষ কৰি দিম। উম, উম, এমাহত শেষ কৰি দিম।
এমাহলে শেষ কৰি দিবা মানে এতিয়ালৈ মানে কিমান দিন হ'লে কমপ্লিট
মানে, মোৰতো বহুত দিন হ'ল এবছৰীয়া কোৰ্চ। যোৱা বা জুলাই মাহতে লৈছিলোঁ।
অহ'
এ যাব মন নাযায়, তেনেকে কিবা কিবি হৈ থাকে যে।
হৰ
সেইটো কাৰণে।
আজি গ'লো ওলাই এই খন যে হেৰি যে আমচৈ ফালে যে হেৰিখন পাৰ্কখন যে আছো যে।
উম, উম, এইয়া বঘৰা।
অ', বঘৰা যে ওপৰলৈ যাব লাগে যে।
উম, উম।
উম, তালৈ গৈছিলো বা এজনীৰ লগত কাপ'লবিলাক ইমান আহিছে আজি মানে মানুহ বহুত। তাতে ওলাই গ'লো দিনত সেইকাৰণে দিনত ফোন চোন কৰা নাই মানে। আৰু ইমান নেটৱৰ্কতো নাপায় মোৰ ভাগৰ। চবৰে হয় নে মোৰহে হয় গম নাপাওঁ আৰু তাত গ'লে মানে নেটৱৰ্কে নেপায়। তুমি গৈ পাইছা নে তালে?
হম, হম? অ' তাত নেটৱৰ্ক নাপায় বেয়া। গৈছো মই তিনিবাৰ মান গৈছো, উম।
টাইম গ'লে মোকো ক'বা লগ কৰি হ'বা।
আমাৰ ইয়াৰ পৰা মৰিগাঁওৰ পৰা বেছি দূৰ নহয়ে।
অ'।
ঘৰৰ পৰা দূৰ হয় অলপ আৰু।
চাব মন যায় ন এ।
উম, উম, লগ পাম দিয়া।
ভাত কোনে বনাব?
তাত উম জানো কি বনাই নাজানো মই কেতিয়া বনাই বা। আছেই, তোমাৰ মাহঁতে কি কৰি আছে?
মোৰ মায়ে এনে আছে বা লগত ফোন কৰিছিলে মানে মই বজাৰ পৰা অহা লগতে বা ফোন কৰিলে ফোন কথা পাতিলে কথা পাতি কৰি এতিয়া বোলো ৰ'হ মই বোলো ফোন এটা কৰো। তাৰপিছত মোবাইলতো লৈ পেলাই গুচি আহিলো। মই এইফালে ৰাস্তা ফালে ওলাই আহিছো।
অ', অ', উম। মই তেতিয়া লগৰ এজনীৰ লগত পাতিছিলো, আমাৰ ঘৰত কি তাই তাতে নাপায় নে কি মোৰ তাতে নাপায়তো মই গম পোৱা নাই বাহিৰত ওলাই ওলাই পাতিব লগা হৈছে। এতিয়াতো মোৰতো মোৰ মাতো গৈ আছে ন এতিয়া?
বোলে ৰাস্তাফালে ওলাই আহিলে মানে ধুনীয়া নেটৱৰ্ক পায়। অ' এইয়া
তেতিয়া চাগে তাই তাতে বেয়া আছিলে নাই তোৰ?
থাকে দিয়া।
দিনটোত আজি তাৰ লগতে কথা পাতিলা নেকি?
হা
আজি দিনটোত তাই লগতে কথা পাতিছা নে বেলেগৰ লগত কথা পাতিছা?
তাই লগতে?
মই নাই, ওলাই গ'লো যে কথা চথা পাতা নাই আৰু। এতিয়া আহিকে তোমাক ফোন কৰিছো তেতিয়া। তেতিয়া কৈছো যে ফোন কৰিবা দেৰিকে বুলি কেনে। এতিয়া কথা পাতিছো আৰু। কি খালা দিনত ভাল খালা?
ভাত নাই হোৱা তুমি খালা?
নহয় দিনত নাখালা যে কিয়?
ইমান নাখালে মানে এ এনে অলপমান হেৰি হ'ল।
কি?
এয়া
মানে শ্বিলং পোৱাটো মানে কেচেল হল যে
অহ
সেইটোহে অলপমান খং উঠি আছিলে।
কাৰ তোমাৰ?
উম ৰাতিপুৱা চোৱা ৰাতিপুৱা মানে শ্বিলং যাব নিদিয়ে যে।
অ তুমি যাবা মানে? ঘৰত মানে বেলেগৰ লগত যোৱা কথা আছিলো ঘৰ পৰা পাৰ্মিচন দিয়া নাই নে নেকি
ঘৰ পৰা দিয়া নাই যাব
লগৰ নে কি লগৰ লগত আও
অ
তাকে খং কৰি আছিলো
তোমাৰ আমাৰ একেই আৰু ক'তো যাব কাৰণে পাৰ্মিচন নাপায়
মা তোক মই মাৰিমগৈ দেই, এইক ধৰ হেই ৰাতি
হেল্ল'। মানে এই ভতিজা জনিয়ে উৎপাত কৰি আছে যে, মই মানে ৰাস্তালে ওলাই আহিছো মোৰ পিছে পিছে দৌৰিছে। এইটো দিয়াগৈ যোৱা, এইটো বাক দিয়াগৈ যোৱা। তুমি খোৱা আকৌ যোৱা। বাক দিবা হা। তোমালোকৰ কি বনাব আজি?
মই মাছ লৈ আহিলো এতিয়া, এতিয়া অলপ আগত গৈছিলো বজাৰত। চন্দা মাছ লৈ আহিলোঁ।
অ ভালেই কৰিলা।
উম, অলপ আগত গৈছিলো বজাৰত, তাতেই লৈ আহিলোঁ আও
উম উম, তুমি বজাৰ কৰা ঘৰৰ।
অ এতিয়া ক'ব গ'লে কোনো নাই ন, পাপা
উম।
মই ফিল্ডত যোৱাৰ ভাই লৈ আহোঁ কেতিয়াবা।
বজাৰ কিমান খিনি দূৰ হয় ঘৰৰ পৰা?
মানে ওলাই ক'লে
তুমি অলপ লৰচৰ কৰা। মাতটো আহিছে বাৰু, কিন্তু ভাঙি-ভাঙি আহিছে।
অ', এই মুঠতে চাই লওঁ। ওচৰতে আছে যদি মানে বেছি দূৰ নহ আৰু ফিল্ড খনো মানে সেই চাৰিখনৰ লগত বোলে।
অহ' অ'।
সুবিধা হয় মানে অলপ আৰু ওচৰতে হোৱা কাৰণে।
এনে কলেজত যে আগতে আহা কিমান ভাড়া লয় ঘৰৰ পৰা?
হেৰি অ'ক প্ৰথমতেতো আমি মানে, এই কি কয়, এ ম চিনাকী ড্ৰাইভাৰ থাকে ন। মানে ডাইৰেক্ট শুনিছা?
উম।
তাৰপিছত ত্ৰিছ টকাকৈ ডাইৰেক্ট কলেজ লৈ যায়। কিন্তু তাৰ পিছৰ পৰা সেইবিলাক নোহোৱা হৈ গ'ল যে
আকৌ তুম, মানে টুম-টুম টাউনত সোমাব নিদিয়ে তেনেকুৱাও থাকে।
অ', ত' হৈ গ'ল নহয় টুমটুম। অ'এতিয়া ডাইৰেক্ট ফিফটি মানে ইয়াৰ পৰা তালে এ টেম্পু ষ্টেনলৈ যাব লাগিব। তাপা আকৌ যদি বিশ টকা, আকৌ বিশ টকা লয় ন টুমটুমত। ফিফ্টিয়ে হৈ যায়। তোমালোকৰ হেই ফালৰ পা
উম। আমাৰ ইফালে ম-মই ঘৰৰ পৰা যাব লাগে চাৰিআলিলে।
অ'।
তাৰ পৰা দহ টকা লয়, তাৰ পিছত একদম বৰঙাবাৰীৰ পৰা একদম চিধা তাৰলে ন-মৰিগাঁওলৈ, টাউনলৈ পঞ্চাশ টকা।
অ', তোমালোকৰ চোন বেছি হে ন?
উম, ফিফটি লয় আৰু। আৰু এইখিনি-এইখিনি খোজ কাঢ়িব, খোজ কাঢ়িব পৰা নাযায়, এক কিলোমিটাৰ মান হয়েই। ডেৰ কিলোমিটাৰ মান হয় ঘৰৰ পৰা টাউন, এইটো কি চাৰিআলিলে
হম।
সেইটো কাৰণে মানে টুমটুম লৈ যাওঁ আৰু। এনে ঘৰত দাদাহঁত থাকিলে লৈ যায়। মানে খোজ কঢ়িলে এনেকুৱা ৰ'দ দিলে মানে ভাল নালাগে।
উম, এনেই মানে তোমালোকৰ ঘৰৰ পৰা আকৌ চাৰিআলিলৈ মানে টুমটুমলৈ আহিব লগা হৈ যায়।
অ'।
দূৰ আছে নহ'লে ন?
অলপ আছে আৰু দূৰ।
উম, দহ টকা ভাড়া লয়। উম, উম।
খোজ কঢ়ি যাব পৰা যায়, হ'লেও মানে ইউনিফৰ্ম পিন্ধি একদম
অ', ৰ'দ-ছদ দিয়া পিছত আহিব ভাল নালাগে নহয়।
উম, হেতুকাৰনে।
হম। বাকি কালি-কালি আকৌ যাবা নেকি কম্পিউটাৰ ক্লাছলৈ?
অ', এইকেইদিন গৈ থাকিম মানে ক্লিয়াৰ কৰিম। অ', উম। উম।
কে অলপমান, হেই লিখিব লগা আছে, সেইখিনি লিখিম।
এনে এতিয়া জানা চাগে ন? জানা চাগে কম্পিউটাৰ চলাবলৈ? উম, উম, কিমানকে লৈছে ইয়াত কম্পিউটাৰত?
এই হেৰি এইটো কি কয়। উম, এনে এনেকে যদি এডমিশ্যন লোৱা ফাৰ্ষ্ট এডমিশ্যন টো ওৱান থাউজেণ্ড ল'ব। আৰু মাহে মাহে ছশ, তাৰপিছত মই মানে এনেকে কেতিয়াবা, কেতিয়াবা অফাৰ দিয়ে বিহু এনেকে জানুৱাৰী তেনেকুৱা মানত, নিউ ইয়েৰৰ হেৰি দিয়ে মানে উম, তিনি হাজাৰ মান দিলে মানে এটা কোৰ্চ দিয়ে আৰু
কমপ্লিট কৰিব দিয়ে মানে ধুনীয়া, এনেতুমি যিটো কৈছা অ', এতিয়া তুমি যিটো কৈছা সেইটো সেই কিমান মান যাব এতিয়া? এমাহতো অ' কি কয় এবছৰটো ছশকে হয়নে?
অ', সেইটো বহুত যায়গৈ। সেইটোকাৰণে মানে মই তিনিহোজাৰ দি লৈছো। ইফালে তুমি এডমিশনত দিবা এহেজাৰ টকা হা। পাছত আকৌ গোটেই বছৰটো কৰিব লাগিব আকৌ মাহে-মাহে ছশ-ছশ দিব লাগিব। ছশকে বাৰ মাহত ছশ-ছশ দিব লাগিব।
অ', বহুত হয়। অ'। ভালে কৈছা, তুমি মানে কি জানুৱাৰীতে কৰিলা নে কি নে হে তেতিয়াই কিবা অফাৰ আছিল নেকি তোমাক তুমি কৰোতে?
ম মই মানে হেৰি অলপমান চিনাকি আছিলে পিছত এনেকে যদি তুমি দুই হাজাৰ দি ল লওঁ বুলি কোৱা। অলপমান ভালকে কথা পাতিলে দিয়ে বাৰু।
অহ'
মই আগতীয়াকে কৈ থৈ দিছিলোঁ যে ল'ম বুলি। উম, কৰিব পাৰিবা চাগে মই সুধিলে গ'ম পাম। কৈয় দিয়ে। এনে মাহে মাহে মানে ছশ পাঁচশ দিলে মানে সেনেকে দিলে অলপমান
তাৰপিছত চাৰ্টিফিকেত চাৰ্টিফিকেতখন দিয়ে না নিদিয়ে? চাৰ্টিফিকেতখন দিব ন?
অ চাৰ্টিফিকেতখন গভৰ্মেন্ত চাৰ্টিফিকেত।
উম উম।
মানে অলপমান জানিলে ভাল আৰু চাৰ্টিফিকেট খনৰ লগতো লাগেই কিন্তু মানে নিজৰো এটা এক্সপিৰিয়েঞ্চ থাকে।
উম উম।
কম্পিউটাৰ দোকান ছোৱালী মানুহ কিন্তু কম্পিউটাৰ দোকান চলোৱা আজিলৈ শুনা নাই মানে কিন্তু যদি চলায়ো নহয় বহুত ভাল মানে, ভালেই হ'ব চাগে ন?
মানে কম্পিউটাৰ দোকানত একদম বহুত লাভ হয় দেই, একদম এটা এটা জেৰক্সত বহুত বহুত মানে হেৰি হৈ যায়
উম উম এতিয়া যে বহুত মানহ হৈছে গম পাইছা এতিয়া চোৱা বায় মই সেইদিনাখন বায় ডাটা এখন বনাব গলো বায় ডাটাখন আগতে দছ টকা লৈছিলে হয়নে? এতিয়া বিশ টকা মানে
অ আৰু আজিকালি হেৰি হয় কি হয় ৰবা এতিয়া শব্দটো বা কি হয়, অ মানে মছ্জিটো ওচৰতে যে।
অ হ'ব দিয়া ন? হ'ব দিয়া ন এতিয়া?
অ অ হ'ব দিয়া।